হেল্ল' অ কোৱা?
অ হেল্ল'
অ কোৱা কোৱা ভাল ভাল তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰিছা?
এনেই বহি আছো একো কৰা নাই।
ভাত -চাত খালা?
অ ভাত খালো ভাত খালো। তুমি খালা?
অ নাই ময় খোৱা নাই নাস্তা কৰিছিলো না দুটা ৰুটি খাইছিলো এতিয়াতো ভোক লগা নাই মই খানা নাখাও এনে। আজি অলপ পিছত চাৰিটা -পাঁচটা মানত কিবা খাম আৰু। তেনে খানা নাখাওঁ মই চাহ খাওঁ চাৰিটা পাঁচটা মান। অ সেইটোৱে বাকি মেলা গৈছিলানে? আম্বু আছে মেলা? নাই যোৱা নেকি? হেল্ল' হেল্ল' হেল্ল' হেল্ল হেল্ল অম্বুবাচী মেলা ৰাইজোৱা তুমি? অ এনে মই যে তোমাক কৈছিলো সটো যাবৰ কাৰণে অ ছিকি'ম যোৱাৰ কাৰণে মইতো কালিৰ টিকেট চাই ৰাখিছোঁ।
হেল্ল'?
হেল্ল' উম তোমাৰ মাতটোতো গাইপ হয় যায় মাজে মাজে। হেল্ল' হেল্ল হেল্ল হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল
অ কোৱা।
অ মোক শুনা অ শুনা পাই, কি হ'ল তোমাৰ ইমান কিয় ন ইমান বেয়া নে তোমাৰ ন
নেটৱৰ্কৰ কথা নক'বা বাপৰে বাপ ইয়াতে যিমান প্ৰব্লেম হৈ আছে না যেতিয়ালৈকে অম্বুবাচী মেলা শেষ নহয়
তেতিয়ালৈকে এইটোয়ে প্ৰব্লেম হৈ থাকিব।
ক মেলা সময়টোতো ভাল নেটৱৰ্কৰ আহিব লাগে, চব ভাল হ'ব লাগে সেইকাৰণে মানে মই ভাবিছোঁ অ মই তোমাক কৰিছিলো ন এ আগত যেতিয়া কল কৰিছিলা তুমি মই কৈছিলো ন যে ছিক্কিম যাওঁ, ছিক্কিমৰ মই টিকেট কাটি দিছোঁ ট্ৰেইনৰ কালি ৰাতি দহটা বজাৰ অ টিকেট কাটিছোঁ। ত' কালি আমি ৰাতি ওলাম ঘৰৰ পৰা ভাত চাত খাই যাম, ত' ভাত চাত খাই তাতে ট্ৰেইনত বহি যাম, তাতে যাইতো শুম আৰু ট্ৰেইনত তাৰ পিছত ৰাতিপুৱা কেইটাত গৈ পাম?
নিউজৰ পৰা‌ ঘূৰি আহিম, গুৱাহাটীৰ পৰা নিজৰ প এনেও দূৰত ন বেছি দুৰ নহয় ন? আঠ আঠ ঘণ্টা চাৰে আঠ ঘণ্টাই লাগে।
অ' তো ছয়টা সাতটা মানতটো গৈ পাম ন, তাৰ আগত
অ' আৰামছে আৰামছে ন তাৰ আগতে পাই পাব তোমাক ট্ৰেইন, ট্ৰেইন আগাৰ নটা বজাত আছে ত তেতিয়া হ'লেটো তুমিতো হ' তেতিয়া হ'লে তুমি কি বুলি কয়, কি বুলি কয় আ তিনিটা চাৰিটা অ তিনিটা চাৰিটা মাজত
অ নাই আমাৰ টিকট চাৰে দছটা মানৰ আছে চাৰে দহটা।
ত' মানে এঘাৰ
অলপ অ' অলপ দেৰি চৰি হলেও, ছয়টা সাতটা তো গৈ পাম ন। এইটোৱেটো। ‌ ভাবিছোঁ তাতে ট্ৰেইনৰ পৰা নামি নাছ তাৰ কৰি ল'ম কিবা পুৰি আৰু হেৰি পুৰি আৰু ঘুগনি এইবোৰ খাই ল'ম। অ' তাৰপিছত আকৌ বাছত বহিলাম আ, তো অ' যদি আঠটা বজাত বাছত বহোঁ মইতো হেৰি পাই যাম ন, সোনকালে এটা দুটা বজাতো ছিক্কিম পাই যাম। ত' সেইটো সেইটোয় ভাবো অ ত ত' তাৰ পৰাৰা তাতে নামি এ সেই তাতে মেইন এম জি ৰোড এম জি মাৰ্ক ৰোড যে আছে তাতে তাতে ৰখিম, অলপ টাইম ঘূৰিম সেইটো ত ন তাতে ম'ম' থোপ্পা এইবোৰ পাই ভাল। শুনিছোঁ মই ত' সেই খাই ল'ম, ‌ নহ'লে ভাত চাত খাই ল'ম, এইটোতো থালিটো পামেই তাতে ভেজ থালি ভেজ খানটো অ। ভেজ ঠুপা খাই লোম সেইটো বইল থাকে আৰু চবজিও থাকে ন তাত ভিতৰত ত' সে অ অ হেলদিয়ে হয় ন অ আৰু তাতে অ এনি ৰো অ গাৰখন তাতে অলপ ঘূৰি লম তাৰপিছত এটা হোটেল তাতে এটা হোটেল চাই ল'ম ন। এনেতো তাতেতো পাই যাম।
তাতে বহুত আৰামছে পাই যাব বহুত আৰামছে পাই যাবা এইটো একো চিন্তাই কৰিব কৰিব নালাগে তাতে তাতে গেংটকত য়াচ গেংটকত মেইন আ কি বুলি কয় টিনকুণীয়া এটা আছে। য'ত মানে গাড়ী বিলাক গাড়ী বাছ বিলাক যত যায় যত যাই কিনে ৰখি যায় তাৰ পৰা আকৌ খোজকাঢ়ি কিনে যাব লাগে তাতে যাই কিনে মলোক নিউজ জলপাইগুৰিৰ পৰা এইটোৱে লাষ্ট তাতে যাই কিনে ৰখাই দিয়ে ৰখোৱাৰ পিছত তাত তোৰ নামি কিনে তুমি বাকী বিলাক কৰিব পাৰা মানে তাতে তুমি সৰ হোটেল আহ নহ'লে তাতে এইটোও থাকে তাতে এইটোও থাকে কি বুলি কয় ৰুম। হোষ্টেলো থাকে ৰুম লৈ কিনেয়ো থাকিব পাৰা।
অ তো এটা হোষ্টেল নিচনা থাকে জত এটা ৰুমত এ এই হোষ্টেলত যেনেকে বাচ্ছাৰ বেড বিলাক যে থাকে। টাৰ ওপৰত এটা ত তেনেকে তুমি শ্বেয়াৰিঙত থাকিব পাৰা। অ পাচশ টকা লয় আৰু এদিনৰ কাৰণে অ। সেইটোতো কাম থাকিব পাৰে ন অ। অ অ সেইটোয়ে তাৰপিছত তাতেতো হেৰিতো চাই লম। ৰ'দ খন এ তাৰ পিছত তাতে হেৰি চাম এটা হেৰি ক্ৰিষ্টেল লেক বুলি আছে তাতে একদম বহুত ধুনীয়া পানী একদম ব্লু নীলা নীলা কালাৰৰ পানী থাকে সেইটো। যেনেকে ডাউকিত আছিলে ন আগত এতিয়াতো ডাউকি খন টো বেয়াই হ'ল কিন্তু আন হেৰি ছিকিমত আছে। তেনেকুৱা ক্ৰিষ্টেল লেক বুলি কয়। বহুত ধুনীয়া হয় বহুত ধুনীয়া মইতো ফটোত দেখিছো। উম।
যাম তাতে তাতে বহিম চাম তাতে হৈই বিলাক জাগা মানে ফটো ভিডিঅ এইবোৰ ল'বৰ কাৰণে ভাল আৰু। ইনষ্টাগ্ৰাম দিব কাৰণে। আৰু তাৰপিছত তাতেটো হেৰি আৰু মানে বৰফ তো এইবোৰ পৰে তাত সেইটোতো পাহাৰ বিলাক আছে বহুত ধুনীয়া ধুনীয়া। তে।
অহ।
অ সেইটো।
তাতে বহুত কিবা আছে তুমি। এনে মলপ বহুত কিবা আছে। তাৰ মানে এনে গৈ থাকোতেও বহুত কিবা মিছ হৈ যাব পাৰে টো।
অ চাৰে পাঁচ দিন থাকি অ গেঙটক
গেঙটকট থাকি কিনে তুমি তাৰ পৰা গাইডও ল'ব পাৰা গাইডৰ তাতে সুবিধা আছে। সুবিধা আছে তাতে গাইড নোলোৱা নিজে জা খজা সটোও আৰাম চ কৰিব পাৰা একো প্ৰব্লেম নাই তাতে মানুহ বিলাকো বহুত। ভাল।
অহ। সেইটো সেইটো এ হেৰি চাম ক্ৰষ্টান লেকখনন চাম তাতে ফটো উঠাম। এ তাৰ পিছত এ হেৰি। তাৰ পৰা ওলাই আহিম তাতে এটা ৰৌপৰেত যাম। এই পাহাৰৰ ওপৰত অ' ৰ ৰৈ আছে। যেনেকে মেঘালয়ত আছে ন। মানে মইতো ইমান এ ইয়াত। তাই ৰপে গৈছিলো। গুৱাহাটীতো আছে ন ৰৌপে। এই ইয়াতে ব্ৰহ্মপুত্ৰ ওচৰত। অ' অ'। ত সেইটো গুৱাহাটীৰ খনতো মই উঠা নাই। গুৱাহাটীত যেনেকুৱা আছে ন চিকি। তেনেকুৱা আছে পুৰা এ হেৰি মানে। কি ৰ বাক্সা বনাই দিয়ে দিছে পুৰা তেনেকুৱা ৰ। এনেইতো অ' মেঘালয়ততো। আমি এনে খোলা জেগাত ক কৰিছিলো। কিন্তু ছিকিমত তেনেকুৱা আছে। ত' ৰোপৱেটো মোৰ বহুত দিন হ'ল। ৰোপৱেত বহা ত সেইটোতো যাম ৰোপৱে তাৰপিছত তাতে। হেৰিত মই অলপ মেগী চেগী খাই ল শুনিছো তাৰে মেগী বহুত ভাল লাগে। প জাগ অ' অ' অ' মেগি তাৰছ মমো খাম।
ভাল লাগে।
অ' এনেও ভাল লাগে সেইটোৱে। তাৰ পৰা ওলাই সেইবোৰ। আৰু চেল ৰুটি নেপালী চাটনি। অ' মই সখিলো এই যে লাগিলে চব ধৰণৰ মানে মম' খাব। পাৰে ন হেৰি হ'ল যেনেকে তোমাৰ। অ' হেৰি ব ভেজ মম মইতো মাছৰুম থকা মম' খাইছো। বহুত ভাল লাগে তাতে পাম নে? নাপাম সেইটোৱে।
তাতে পাব পাৰা পাব পাৰা। কিন্তু এই ষ্ট্ৰিট। ষ্ট্ৰিট বেণ্ডৰ তাতে পাব নোৱাৰা চাগেই। হোটেলবিলাক যে থাকে ন ৰেষ্টুৰেণ্টবিলাক ভাল। ৰেষ্টুৰেণ্টবিলাক তাতে পাব পাৰা।
সেইটোৱে ত' সেইটোতো পামেই তাৰো টমচৰ লেগ যি আছে সেইটো। বহুত হেৰি হয় বহুত ফেমাচ হয় সেইটোতো একদম কি ক'ম। পুৰা সেইটো এনেকুৱা লাগে যে একদম বৰফৰ ওপৰত বনোৱা আছে যাতে বাহিৰৰ এ বাহিৰত যেনেকে আমি চাওঁতে। পাপাও ফটৰ জত। সেইটো এতিয়া নৱেম্বৰ নৱেম্বৰ ডিচেম্বৰত গ'লেতো আৰু ভালকে মানে সেইটো বৰফ চৰফ পৰে ন তেতিয়াটো। ভাল লাগিল কিন্তু এতিয়াও ধুনীয়াই আছে। অ' সেইটো যে এই ইণ্ডো চাইনা বৰ্ডাৰত যি আছে সেইটো।
অ' এইটোতো বহুত ওপৰত। তাতে গ'লে তো মানে পুৰা মানুহৰ উশাহ লোৱা যোন বিলাক।
জিৰ' পইণ্টটোতো আছে তুমি যেগ কৈছিলা জিৰ' পইণ্ট। অ' সেইটোয়ে ত তাতেই যাই আৰু। অ আৰু এইটো এটা হেৰি এনেকুৱা জেগা আছে ন জুলুক বুলি সেইটোতো পুৰা। ৰাস্তা পাহাৰৰ ওপৰতে বনোৱা আছে তাতে কটো তুমি খোজ কঢ়িব পাৰিবা মানে মইটো যোৱা নাই মোৰ লগৰ কেইটা গৈছে। ত' মই সিহঁতৰ মানে চাইছো সিহঁতৰ ফলত ফটোজবলাক তো মই তেতিয়া ভাবিছিলো যে ময়ো যাম সেইটোত জুলু্। জুলুৰ ৰ ৰ'দখনো বহুত ধুনীয়া হয় একদম পাহাৰৰ ওপৰত।
নাই বিলাক ভাল লাগে ভাল লাগে তাতে। এ এইটো এইটো বতৰত গ'লেই ভাল লাগে। এইটো বতৰত গ'লে মানে অকমান ঠাণ্ডা ঠাণ্ডা। থাকিব বাইদউ অ। সেইটো কাৰণে এই জেগা ছবতকে এইম। বাকী আজি কেতিয়া কেতিয়া ওলাবা তোমালোকে ষ্টেচনৰ কাৰণে।
অ অ। আজি নহয় ষ্টেশচনৰ কাৰণে কালি ওলাম কালি আছে কালি ৰাতি। চাৰে দহটা মানত। তেন আছে অ। এইটয়ে ভাবিছো ঘুৰি আহো তাৰ পিছত আৰু ভালকে তোমাক ক তুমিও মোক কবা যদি। তুমি আৰু আছে তুমি তোমাৰ ঘুৰা ফুৰাৰ জাগা। তেতিয়া তাতেও যাম অ এনেই তাত। গলে গম পাই যাম কি কি আছে আৰু বাকী জেগা। এনে এইখিনি ভাবিছো এইখিনি যাম বাকী চাওঁ। ঠিক আছে দিয়া ৰাখো।